অ হেল্ল'
অ কি কৰিছা
মই সেনে আছিলো ৰবা তুমি কি কৰিছা
অ মইো এনে বহি আছিলো ৰবা খবৰ পাতি ভালনেে তোমাৰ
মোৰ আছো ৰবা তোমাৰ কি খবৰ
অ আছো মইো এনেকুৱাই ঠিকে থাকে মাজে মাজে বেমাৰ হৈ আছিলে
মোৰো গল গল চল মাতত গম পাইছাই চাগে
অ চৰ্দিন লাগিছিলে নেকি অ মোৰো এই কেইদিনমান আগত হৈছিলে চৰ্দি এতিয়া অলপমান ভাল হৈছে মই আৰু অলপমান বেমাৰ হলে খিনাই যাও নহয়
অ কণ আজিকালি মানে এইবোৰে মান ট্ৰেণ্ডিঙত থলে ক্ষীণ আৰু শখত
তাকেইতো কি কবা আৰু ইমান খালেওচোন একো গাতে নালাগে ওখোজ পৰ্যন্ত খাওঁ বেমাৰ চেমাৰ অলপ কিন্তু অলপ খালি ব আমাৰ হ'ব লাগো মই বি্বনাথ পৰি যা আৰু মোৰ গা এক নম্বৰ অৱস্থা বেয়া হৈ যায়
আৰু মোৰ বা হ'ল তাৰ মই বা নাখালে ইমান পিধাব চেষ্টা চাক কৰি থাকো আকৌ সুখতে হৈ যায় থাক
অ সেইয়াই আৰু কি কবা উম খাইৰ কাৰণে হৈছে চা আজিকালি আৰু য তা বস্তু কেমিকেল মিলোৱা কোম্পানীৰ এইবিলাক যা বস্তু খোৱা যায় যে আমাৰ এ সেইবিলাকৰ কাৰণে হৈ যায়
চাবাচোন আগৰ মানুহৰ মানে বেমাৰ নাথখাকেও মানুহ মৰি যায় কিন্তু আজিকালি বেমাৰ নোহোৱা মানুহে নাই
সকলোৰে বেমাৰ হৈ যাগে ন ভিতৰীয়া বেমাৰ থাকিবই সকলোৰে আৰু চব কমজুৰি হৈ গৈছেতো আজিকালি উম আজিকালি বোলো বে মানুহ বোলো বহুত কমজুৰি হৈ গৈছে আগৰ নিচিনা মানেক্ত শিশালী নাইয় কাৰণ কি খোৱা খাদ্যবলাকো সেনেকুৱা হৈছে যে আজিকালি চব কেমিকেল যিখিনি প্ৰটিন পাব লাগে সেইখিনি প্ৰটিন নাপায় তাৰ কাৰণে মানে মানুহ বিলাকে যিমান খালেও মানে সেই শক্তিটো নোহাই যায় সেইকাৰণে অলপ বেমাৰ হ'লে বহুত বেছি হৈ যায় মানেতিয়া হ
মানুহ বোৰে অলপ হলে এক্াৰচাইজ কৰিব
উম, ঠিকে কৈছা অলপ হলেও মানে এক্সাৰচাইজ লগতে অলপমান আহ ৰাতিপুৱা অলপমান খোজ কাঢ়িব লাগে হয়তো দৌৰিব লাগে এইবিলাক কৰিব লাগে নিজৰ স্বাস্থ্যৰ কাৰণে।
আজিকালি চাবাচোন কলেষ্ট্ৰলৰ পৰা হাই প্ৰেচাৰ চুগাৰ এইবোৰৰ বেমাৰ কিমান বাঢ়।
থাকে আৰু আজিকালিতো চাবাচোন বহুতৰে কেঞ্চাৰ হয়ছোন আৰু চুগাৰটোোতো থাকিবই বহুতৰে।
অ' আৰু সৰু বাচ্ছাৰ পৰা বুঢ়া লৈ মানে চবৰে চগাৰ থকা হৈছে।
চুগাৰ থকা হৈছে হয় দিয়া বেছি মিঠা খোৱা হৈ গৈছে না। আৰু আজিকালি কিছুমান এনেকুৱা প্ৰডাক্ট বিলাক যিটোত মানে কিবা কিবি হাৰ কেমিকেল মিলাই যিটোত মানে আমাৰ শৰীৰৰ কাৰণে বহুত অপকাৰ কৰে ত' সেইবিলাক খোৱা কাৰণে আৰু আমাৰ বহুত মানে বেয়া হৈ যায় আৰু শৰীৰটো। কি কবা আৰু সেইকাৰণে যাত তা খাবও নোৱাৰা হৈছে আৰু নাখালেও নহয়। কিনিব লগা হৈয়ে যায়।
ফল মূল মানে গেছ
অ' আকি তুমি ফল মূল খাই কেনেও যদি গাটো স্বাস্থ্য ঠিক কৰিব খোজে তথাপিও নহয় কাৰণ কি ফল মূলতটো আৰু আজিকালি পেলতো চাবাচোন কিবা কিবি মিক্স থাকে
অ' আপেল আম।
উম' সেইয়াই আৰু কি কবা আৰু
মানুহে কয় বতৰৰ বস্তু বতৰত খাব লাগে আকৌ বতৰত খালেও আজিালি আজিকালি মানে গাত
অ' ঠিক কৈছা বতৰত খালেও কিবাত কলেও মানে কি যে কবা আৰু আজিকালি মানে চব বস্তু কেমিকেল আনকি হেৰি মিলোৱাাতো ঔষধ দি দিব কিবা এটা গছ ত সেইটোতো সেনেকা এনেুৱা হ'ব আৰু মানে চব পিন্ধ সেইবিলাক খাই কেনে মানুহ বিলাকৰ বেমাৰতে ভুকি আছে চোন বহুত।
আৰু এটা বস্তু লক্ষ্য় কৰিছে নে যোনবোৰে মানে চিগৰেট নাখায়।
উম, অ' সিহঁত দেচোন বেমাৰ। অ' সিহঁতৰোতো বেমাৰ হৈ যায় তাকো বেমাৰ হয় হয় বহুত ডাঙৰ বেমাৰ হয় সৰু সৰাও নহয়। উম', উম' উমাৰ কিতনে সষ্টন উম' আৰু পাথৰ আজিকালি শুনিছো বহুতৰে পাথৰ হোৱা হৈছে ন!
অ', অ'
বহুততে পাথৰ হুৱাইছে চোন। অলপমান কি কাৰণত বা হয় এইবিলাক কি খোৱাৰ কাৰণে কেনেকা হয় যে গমেই নাপাইছো।
মোৰ মামাৰ সিদিনাখনে হৈছিল মানে মামাই একো নাখায় খা একো বেয়া বস্তু খাই পোৱা নাই হ'লেও আছে পাতথৰৈছিল বাৰু অপাৰেচন হল।
উম' অপাৰেচন ভালে ভালে হ'ল নে পিছে?
হল হল।
উম',। সেইয়াইতো আজিকালি মানে মানুহৰ স্বাস্থ্য ঠিক নাথকা হৈ গৈছে মানে দেখি কি ওপৰত চাবাচোন তুমি হাতা কটা মানুহ এটা মানে দেখাত তোমাৰ লাগিব যে বহুত মানে ষ্ট্ৰং হয়। কিন্তু আচলতে সেনেকুৱা মানুহৰো বেমাৰ হয় সেনেকুৱা মানুহো ষ্ট্ৰং নাথাকে ভিতৰৰ পৰা
ভিতৰে ভিতৰে মানে ফকলা টাই হৈ গৈছে হয়
আমাৰ আৰু বিভিন্ন বেমাৰ হোৱা হৈছে ন আৰু পানীৰ কাৰণে হওক খোৱা লোৱাৰ কাৰণে পৰা বিভিন্ন বেমাৰ হোৱা আহিছে সেইটো সেইবিলাক কৰি খাই কেনেতো বেমাৰ হয়
উ আৰু যে ফাষ্ট ফুড বোৰ টো ন বেয়া বেলেগ বস্তু ঘৰচা বস্তু ব বু নকৰে ফাষ্ট ফুডো বহুত
অ এই ফাষ্টফুডটো খাব নালাগে ক'ব গলে তুমিও খোৱা নেকি ফাষ্টফুড
মই বাৰু খাও কেতিয়াবা কে
এ বেছি নাখাবা সপ্তাহত এবাৰ খালে খাবা আৰু ইমান প্ৰতিকা সদায় নাখাবা আৰু সেয়ে নহ'লে বা নিজৰে হানি হয় দিয়াচোন শৰীৰতটো কষ্ট পায় যিমান তুমি খাই থাকিবা এইবিলাক গেষ্ট্ৰিকো হয় লগতে তেল তেলীয়া সিহঁতে এটা তেলতে ডুবাই কেনে নবনাই নহয় চিকেন পকৰাও যদি খোৱা এটা তেলতে কিমানটা বস্তু বনাই সিহঁতে আৰু সেইটো ভাল তেলো নে দিয়ে ইউজ কৰা তেলটো ইউজ কৰে যিটো আমাৰ মানে হাৰ্টৰ কাৰণে বহুত্ ্ম বহুত বেয়া আৰু সেইটো হানি কৰে ত' সেইটো খাবই নালাগে বিশেষকে ন
আজিকালিতো হাৰ্ট এটেকৰ মাত্ৰাও বাঢ়ি গৈছে
বাঢ়ি গৈছে তাকেতো কি কাৰণত বাহ আৰু কেইটা হৈ যাব তুমি গমো নাপা হঠাৎকে হয় আৰু লগালগ নেট হৈ যায় হাৰ্ট এটেকত আজিকালি অ হ ন আৰু কিছুমানৰ আচলতে বোলে হাৰ্ট এটেক যেতিয়া হয় তাৰ আগতে বোলে লক্ষণ দেখাই দিয়ে যে মাথাৰ বিষ হয় তাৰ পিছত পিঠিটো বিষাব তাৰ পিছত সেনেকুৱা কিবা কিবি বেমাৰ মানে বিভিন্ন বেমাৰ দেখাই দিয়ে তাৰ পিছত মানুহ ভাবে কি গেষ্টিক হৈছে নেকি সেনেকুৱা বুলি ভাবি নৰ্মেল বুলিতে যদি চিকিৎসা নকৰে ত' আৰু হঠাৎকে যেতিয়া হ'ব নেক্স টাইম একেবাৰে মানে মানুহতো নাথাকে আৰু ক'ব গলে
অ প্ৰেছাৰ ষ্ট্ৰক যে হয়
অ
এনেকুৱা হয়নে লক্ষণ হয়তো
অ সেইবিলাকৰে লক্ষণ
মোৰতো গেছৰে বহুত প্ৰব্লেম
তোমাৰো নেকি মোৰোতো গেষ্ট গেস্টিক হৈ যায় মোৰো বহুত আৰু পুৰা মাথা চাথা ঘূৰাই যায়
একো নাখালে তিব মানে যদিও একো খাই নাথাকো বা ঘৰৰ ভাত খালেও মানে আঞ্জা খালেও হৈ যায় কেতিয়াবা মোৰ
নাই অ সেইয়াইতো ঘৰৰ সেই বিলাকতো যে এনে কেঁচা সামগ্ৰীও খাব লাগে আচলতে ঘৰৰে বস্তু বিলাক এতিয়া সেনেকুৱা পোৱাও নাযায় নয় গুৱাহাটীত আৰু কত আমি আৰু খেতি কৰি থাকিম এতিয়া নিজা ঘৰ হলে বাৰু অলপ সৰু সুৰা খে খেতি কৰিব পাৰি কৰি কেনে খাব পৰা যায় তথাপিও আৰু কিনি কেনে খাব লগা হয় যে এটা সময়ত ম অ সেনেকুৱাই তো এটা সময়ত আৰু কিনি কেনে খাব লগা হয় যিবিলাক মানে আমাৰ ঠিকে নহয় উপায় নাই আৰু খাব লগা হৈয়ে যায়
মইো আমাৰ ঘৰ হলে কিবা কিবি ৰুম ৰুবা আসন খেতি
অ', ৰুপা আৰু এইবিলাকৰ ওপৰত দায়িত্ব ল'ব লাগে জানানে? কাৰণ কি এইবিলাকে হাৰচ কেমিকেল তাহাতে নিজৰ ফলটো। বস্তুতটো আনকি ব্ৰইলাৰ মাংসটো দেখা নাই নেকি! বেজি মাৰি কেনে ডাঙৰ কৰে যি টো কৰিব নালাগে ত' সেইটো খাই, কিমান মানুহে খায়। ত' খাই কেনা সেনেকুৱা বেমাৰ হয়।
সাৰত টিন বুলি খাই থাকে, লাষ্টত যাই কেনা সেইবোৰে আচল খাত
অ'। ঠিকে কৈছে সেইবিলাকে হানিকাৰক হৈছে মানুহৰ শৰীৰৰ কাৰণে। কি যে কবা আৰু কি পৰিস্থিতি হৈ গৈছে আজিকালি খোৱা লোৱাত। তো, মানে মানুহ বিলাকে সাৱধানে নাখালে। হঠাৎকে মানে মৃত্যুৰ হাততে পৰি যায় লগালগ।
অ', আজিকালি মানে কি সময়ো নাপায় বেছি।
উম'।
বেমাৰতো গম পালে মানে আৰু উপায় নাইয়ে আৰু।
ঠিকে কৈছা আৰু হঠাৎ। হঠাৎ হয় আজিকালি বেমাৰ বিলাক, তুমি ভালে আছা, আজি আছা ভালে কালি হাৎ হঠাৎকে তোমাৰ বেমাৰ এটা নতুন হৈ যাব সেনেকুৱা টাইপৰ।
অ', কিন্তু মানুহবোৰে অনুভৱেই নকৰে যে। কি হৈ আছে।
অ', সেইটোৱে আৰু অলপ কিবা হ'লে অলপ। মান মেডিকেলত দেখাব লাগে আচলতে নেদেখালে পিছলৈ বা। কি বেমাৰ থাকে ভিতৰত গম পোৱা নাযায় ন বাহিৰত।
এইটো হয়।
উম'। উম, ৰ' পানী আনিব অ', আগতে মানুহ বিলাকৰ আৰু ইমান এনেকা বেমাৰো নাছিলে বুত। ষ্ট্ৰংঙো আছিলে সিহঁতে আ' কিমান বহুত বছৰলৈ। জীয়াই থাকা আছিলে চাবাচোন আগতে। আজিকালি চোন ষাঠি বছৰতে মৰি যায় পঞ্চাশ, চল্লিশ, ষাঠিলৈকে যায়ে নাপায় তাত। তে' মৰিয়ে যায় চোন। কিমান ডেকা ল'ৰা হওঁক। ডেকা ছোৱালী হওঁক বা কিবা বিলাক সেনেকুৱা মৰি যায়। ন, বেমাৰ আজাৰ হয় কেনে আৰু সিহঁতক বাচাবওঁ বহুত মুস্কিল হৈ যায় পইচা থ বিলাকে বাৰু কিবা এটা ঠিক কৰিব পাৰে, পইচা নোহোৱা মানুহ বিলাকে কি কৰিব?
সেয়ে সমস্যাই হৈ গৈছে চবফালে।
উম' ডাঙৰ সমস্যা হৈছে আৰু কব গ'লে।
এনে কিন্তু। মানে খাব খোৱাৰ কথা কলে আৰু খাব ইচ্ছাও যায়। পিছত আৰু কথা ভাবি কেনে ইচ্ছা নোযোৱা হয়।
উম'। সেইয়াইতো হৈছে এতিয়া আৰু কি যে কবা আৰু। পৰিস্থিতি মানে।
আৰু যে যিমান দায়ি টিং ভাল বস্তু খোৱাৰ পিছতো মানে মোৰ ওজন নকমা হৈছে।
উম', তোমাৰ ডাইটিং কৰি আছিলা পিছে তুমি? কোনে ৰাত ৰাতিপুৱা, ৰাতিপুৱা অলপমান মৰ্ণিং ৱক কৰিব যাবা, দৌৰিব যাবা আৰু পাছত আহি কেনে অলপ ভাল বস্তু খাব চেষ্টা কৰিবাচোন তোমাৰ ভাল হ'ব। আৰু এক্ৰেচাইজ কৰাটো সদায় ৰেগুলাৰ কৰিবা।
মই মানে ইভিনিং ওলাই যাওঁ,
ইভিনঙত যাই কে বছি লা নহ যিমান মৰ্ণঙতলে তুমি মানে পাবা ম মৰ্ণিঙত অলপ জল্দি উঠি কেনে পাঁচটা মানত উঠি কেনে যাই অলপমান খোজকাঢ় বা তুমি যদি দৌৰিব নোৱা তেতিয়াহলে খোজ কঢ় কেনে অলপ স্পীডত খোজ কঢ় কাঢ়িবা কৰিবা মেইনকে। তেতিয়া হলে তুমি অলপ হ'লে তোমাৰ বদি চাবাচোন ইম্প্ৰভ হব তম। মই সেইকাৰণে মাজে মাজে মোৰ যেন স্বাস্থ্য অ মইতো কিনেে হয় তথাপিও মানে মই যে মোৰ বডি টো ষ্ট্ৰং হওক সেইকাৰণে মানে কেইদিনমান দৌব গৈছিলোঁ এতিয়া আৰু বৰফ ফোন দিলে আৰু যোৱাই নহয়।
ৰাতিপুৱা ৰাতিপুৱা বৰষুণ দি দিয়ে, উম। আৰু এক্সাৰচাইজটো কৰিবই লাগে তুমি দৌৰিব নগলেও কেতিয়াবা যাব নোৱাৰলে ঘৰতে কৰিবা।
কৰিম ৰ'বা মই কেইদিনমান জিমত যোৱা আছিলোঁ। অ, এতিয়া আকৌ লগৰ কোনো নোযোৱা হল কাৰণে মই য অকলে যে ভালে নালাগে।
অ, যাবা তুমি এইটো তোমাৰ স্বাস্থ্যৰ কাৰণে আৰু তুমি যাবই লাগিব ন ঠিক কৰিব কাৰণে। আৰু বেছি অভাৰ জিম কৰিলে আচলতে মানুহৰ গা বেয়া হৈ যায় নেকি শুনিছোঁ।